হেল্ল', অ' কোৱা।
কি কৰিছা?
এ এনেই মোবাইল লৈ পেলাই আৰু গেলি আছিলো আৰু বিচনাত পৰি পৰি। তুমি?
মইয়ো এই মেগী খাই উঠিছো।
মেগী। মেগী খাই ভাল পোৱা?
পুৰা সদায় খাওঁ।
মেগী খাই খাই মানে আমুৱাই এতিয়া বমি বমি লাগে মেগী খালে।
মোৰ আগতে এনে হেৰি খাওঁতে হৈছিলে কি বুলি কয় এই ব্ৰেড টষ্ট যে বনাই যে সেইটো বহুত খাব লৈছিলো তেতিয়া মই এনেক
এতিয়া এতিয়া মেগী খাই, হা গৰম, বৰষুণ দিওঁতেই তোমাৰ গৰম মানে তুমি গৰম কেনেকুৱা সুধিছা
বৰষুণ দিওঁতে বোলে গৰম কমা নাই আৰু তুমি এতিয়া গৰম কেনেকে সুধিছা মই গেলি গৈছো গৰমত।
উম, মই ব্লেনকেট লৈ আছো।
উৱাও।
সেইকাৰণেই সুধিছো মই।
ন থাকে আৰু
নহয় নহয় আমাৰ পথাৰৰ যায় কাৰণে গৰম নাই।
অ' হাৱা আহি থাকে যে পথাৰৰ। অ' আকৌ টাওনাৰ মাজত ন ক'ত তোমাৰ হাৱা আহিব
ভাল
আমাৰো আছে পথাৰ মানে কিন্তু অলপ দূৰত আছে কিন্তু হেৰি নাহে আৰু যিহে তোমাৰ লেপা থেপি ঘৰ।
ভাল লাগে এনেকা জেগাতে না। হেৰি হুলস্থুল নহয় ইমান ভা। ভাল লাগে থাকি পেলে সেইকাৰণে আগতে আমাৰ তেনেকা টাউনৰ জেগাত আছিলে। ঘৰ ভাড়া ঘৰ। এতিয়া থাকিবই নোৱাৰি একদম ৰাতি ৰাতি যে গোটেই তাই এনেকে পকাত পানী ছটিয়াব লাগে ইভাইপৰেচন হ'বলে।
অ' গৰমো হৈ যায় যে।
অ'।
আমি আগৰ ঘৰত তেনেকুৱা আছি এইটো ঘৰত বাৰু মানে এইটো ঘৰতটো আছিলে ওপৰত বনোৱাৰ পৰা মানে তোমাৰ এতিয়া গৰমটো মানে কম হয় তোমাৰ চাট আছিলে যে টিং নাছিলে টিং হ'লেতটো উল্টাই পঠাই দিব, কিন্তু চাটে হ'লে তাৰ ভিতৰলেহে আহি যাব যে গৰমটো আমি তাত ফ্ল'ৰত পানী ঢালি ঢালি থৈ দিওঁ।
অহ আমিও তেনেকুৱা কৰোঁ। আকৌ ওপৰত আমাৰ। কিবা গ্ৰীণ কালাৰ লগাই দিয়ে গৰম হেৰি নহ'বলে।
কি গ্ৰীণ কালাৰ লগাই দিয়ে হে।
গ্ৰীণ কালাৰ এখন থাকে।
কিবা এটা লগাই আৰু মনত নাই মানে।
অহ এই বহুত। আগতে থকা তাতে। এতিয়াটো।
উম। এনেকে একজাম পাতিটো খতম হ'ল নহ।
একজাম চেচ হল ন আমাৰ ৰিজাল্টটো দিলে। এ এক্সামও শেষ হল। ৰিজাল্ট ঠিকেই আছে বাৰু। ইমানতো বেয়া হোৱা মানে হা অহ ৰেংক ছেকেণ্ড অহ।
আৰু কি লাগে।
আৰু ফাৰ্ষ্টটো লাগিছিলে।
ফাষ্টটো লাগিছিলে।
লাগিছিলে আৰু পিত। তাংকিত দুইটাই ফাৰ্ষ্ট। থৈছে নাজানোঁ ৰে নাজানোঁ মই একে পাৰ্চেন্টেজ কেনেকে মানে হ'ব বাৰু বুজিয়ে নাই পোৱা।
মানে চবতে একে একে মাৰ্ক্স আনে।
নাপায় চ চবতে বেলেগ বেলেগ তথাপিও প্লাছ কৰিলে চেম।
অহ চেকচন একে নে বেলেগ বেলেগ।
একে চেকচন একে।
ভাই কি যে কি জাম কি মাৰ চাগে এইটো সিহঁতে যুৰ্বা যে সিহঁতৰ চাগে ইটোয়ে লিখিলে চাগে ইটো মাথাত আহি যায় নেকি এতিয়া। কৌ থাকিবা চেনেকা হয় নেকি।
নজানো আৰু দে কেনেকে আহে এটাই মেথছত ইমান কম পাইছে এটাই মেথছ। মেথছত বেছি আকৌ এটাই তেনেকাই আৰু চাইন্সত বেছি চাইন্সত তেনেকা আৰু দুইট মানে সেইকাৰণে মিলি গল আৰু কম বেছি কম বেছিকে। আমাৰ মায়ে ৰেংক নাচালেই গৈছে সিহঁত দুটা হে ৰিজাল্ট। আৰু সুলি জাতা আচলতে কেনেকা হৈছে সিহঁতৰ তাৰপিছত কৈছে কি ইমান সচ হ'ব মা মোৰ ৰিজাল্ট লৈ পেলাই ডাইৰেক্ট মোক বহিখনেই দিছে আৰু তইয়ে শিকাবি তোতকে আগত গোছি। গল বোলে।
কিন আৰু
অ এতে আৰু মা থাৰ্ড জানো চায়ান নেকি থাৰ্ড
দিশিতাৰ কেনেকুৱা হ'ল।
দিশিতাৰ ঠিকে আছে এইবাৰ এইবাৰ তাই মানে ইমান কুৱেশন প্ৰেক্টিচ কৰা নাই ন সেইকাৰণে অলপমান কমিছে আৰু ত কমিছে বহুত ছাইন্সত টো তেনেকে আৰু
জাননে তেনে পাছ হৈছোঁ। মইটো শুছুৰী বাগৰী পাছ হৈছোঁ। বাপৰে
মোৰ মানে কি হয় মই এনেই কিমানো মানে আগতে মই জান অসমীয়া মিডিয়ামৰ পৰাহে আহিছো মই
হম!
ছেভেনত অ ছেভেনত কিমান পঢ়িছো মই মাই গত ভাবানা আছামিজৰ পৰা আহি পেলাই অসমীয়াৰ পৰা আহি পেলাই মই ইয়াত ছচিয়েল চাইন্স চব ইংলিছত পাইছো।
এতিয়া ময়ো ভাবি আছো, এইটো যে তোমাৰ ছেভাতেটো তোমাৰ এডমিছন লৈছো না ময়ো ভাবিছিলো কেনেকুৱা কি হয় নতুন। ইউজ কৰিব লাগিব
অ সেই দিগদাৰ হয় চেঞ্জ হলে দিগদাৰ হৈছো চি বি এছ ই
উপায় নাই আৰু, কিনো কৰিম এ মই আকৌ চি বি এছ মই এতিয়া চি বি এছিৰ পৰা ছেবা সোমাই
অ ছেবা জে বহুত লিখিব লাগে।
অ সেইটোয়ে এতিয়া কি হ'ব জানো সেইটোয়ে এটা মিলাব। আমাৰ লিখিব বেয়া নয় কি হয় চি বি এছি তাৰ পিছত লিখিবলৈ বেয়া পোৱা হৈ যায়।
অ পইন্ট পাঁচটা পাঁচ নম্বৰ থাকিলে পাঁচটা পইন্ট লিখি দিলে হৈ গ'ল।
নলবা দুই লাইনৰ দুই তিনি লাইনৰ এক্সপ্লেশন ডিফিনেছনটো লিখি যা তাৰ পিছত তোমাৰ দি দিলে গল।
হৈ গ'ল অঁ তাত পুৰা লিখিব লাগে তাত
মানে একচুৱেলি তেনেকৈ কৰিলে ভাল ইমান এগাল লিখি থাকে কাৰণ গোটেইখিনি নাচায় আৰু তাত একদম পইন্ট পইণ্ট খিনিয়ে চাইতো ত অবচনে নাহে
সেইটোয়েটো জানো কিয় আৰু তেনে কা
সিহঁতৰ আৰু দুই তিনি পেছ লিখ লিখিলেহে হয়
অঁ আৰু হেৰি ক্লাছ টেনত যে ফৰ্টি ফাইফ টা এমছি কিওএ আহে
অঁ অঁ অঁ গম পাইছো এইটো দিয়ে আমাৰ এই বা এজনী আমাৰ বাজনী এইটো তোমাৰ তাইক কিৰ আঁ উম মাষ্টাৰছ কৰি আছে তাৰপিছত বায়ে কৈছে মোক বোলে জানা মোক বোলে তোমাৰ তিনি মাক মাৰ্কচৰ আনছাৰৰ কাৰণে মই চাৰিটা পেজ লিখিছো
এ ৰাম
তিনি মাক্সৰ আনছাৰ
আমাৰতো সাত আমাৰ সাত লাইন লিখিব লাগে
অঁ
ফৰ্টি ফিফটি ওৱৰ্ডছ
বুজিছোঁ কিয় ইমান কিয় লাগে কিয় মানে এটা কৈছে বাই কৈছা হা ইমান একো নাচাই আগফালে আগ ফাৰ্ষ্টেজটোৱে তোমাৰ চাব আৰু প্ৰথম পেজটো তোমাৰ ভালকে অলপ চাব আৰু তাৰপিছত নাচায় আৰু তুমাৰ এনেই এনেই মাৰি মাৰি যা আৰু তুমি কিমান লিখিছা সেইটোহে চাব অকল তুমি কি লিখিছা নেচায় কিমান লিখিছা চাব
এইটোৱেই বেয়া লাগে ইনেই এনেই এসোপামান লিখি আৰু টাইম টাইমো বহুত লাগিব ন এনেকে লিখিলে সেইটো বুজি নাপায়
যিমানখিনি টাইম ধৰি কেনেকে মিলাম মই
তোমাৰ আশী মাৰ্কত এ তিনি ঘন্টা দিয়ে ন
উম
কিমান খিনি লিখিব লাগে নব্বৈ মাৰ্কচত হেৰি দিয়ে তিনি ঘণ্টা তাকো এগাল
অঁ দিগদাৰ আৰু
সেই কাৰণে চি বি এছ ই বিলাকে বি এ চি বিলাকে চাবাচোন নাইনটি নাইন পাই যায় আৰামচে মষ্ট অফ দা ষ্টুডেণ্টে মানে যিমান খিনি চাওঁ ৰেংক যেতিয়া যদি চাওঁ মই এতিয়া চেবাৰ চেবাৰ বহুত টান কিন্তু পোৱাটো
ৰ
কি কোৱা?
সিহঁতে বোলো কি বুলি ভাবি পেলাই এইটো চিষ্টেম বনাইছে জানিব
নেজানোৱাও দেই, তুমি হেৰি অ চেৱা ন অ
চেৱা মানে এতিয়া বৰ্তমান চেবা হৈছো মই।
হে হে
এ চাগে নিজুত মইনাই কিবা কিবি পাম আৰু।
অ ন সেইবিলাক পায় ইয়েচ। অ শু নাই গহপুৰৰ শংকৰদেৱখন কি হৈছে ছেবা নে চি বি এছি?
চেৱা।
কিন্তু প্ৰাইভেট হৈ গ'ল যে এইবিলাক নেপাম প্ৰাইভেটত
ফেবা প্ৰেভেদ ভাল নহয় সেখন।
হয় নেকি?
উ বহুত মাৰা পিতা কৰে।
অ মাৰে তোৰ খাতৰা মাৰণ দিয়ে
এ ৰামঘুনুমাই কয় বহুত ভাল আকৌ,
মানে পঢ়াৰ ফালৰ পৰা ভাচা পৰা কিন্ত মানে কিব ৰ্চাৰ কৰা টাইপ কৰে আৰু মানে ৰাতিপুৱা যয়োগা কৰিব লাগিব সিহঁতৰ মতে চলিব লাগিব খোৱাাতটো সিহঁতৰ মতে খা তুমি ঘৰৰ পৰা যদি মেগিও লৈ মেগী লৈ যোৱা কিবা চকলেট লৈ যোৱা সেয়াও ভিতৰত সোমাবলৈ নিদিয়ে বহত কিবা কিবি কৰেম নে আৰু তোমাৰ সপ্তাহত অকল এবাৰে তোমাৰ মানে ঘৰলে ফোন কৰিবলৈ দিব।
হয় নেকি?
ঘৰলে ফোন কৰিবলৈ এবাৰ পাবা। আৰু তাত কিবা মানে এনে তোমাৰ এনেকে ক ইটো কচিং হব কচিং হ'ব এনেকে কয় হ ত পিছত মে আমাৰ মানে মোৰ মামা এটাও তাৰ পিছত উলাই গুছে আহিলি ইলেভেনত গৈছিলে তাৰ পিছতোমাৰ এে তিনিমাহ থাকিব গ গুচি আহিলে উপায় ন উপায় গুচি আহিলে গ মানে খুৰাকে তোমাৰ মান আৰু জুৰ জবস্তি কৰা কাৰণে গল কিন্তু গুচি আহিলে এইবোৰ কাৰণে এনেই কচিং চচিং কৰাল পিতকে একো নকৰে
অ আমি আকৌ লগৰ খিনিয়ে মানে হে
অ সেইটো বি এড মানে বি এড তোমাৰ কচিং কৰাব আৰু মানে এ পি এছি ক যে ভগৱান জাননে আৰু কি কৰিৈছে মোৰ লগৰ কেইজনমান যাব মই কৈছ ততে চাই ল দে কিন্তু মই যিমান কৈছো যিহেতু আমাৰ ওচৰতে হয় আমাৰ বহুত খিনি নিজৰ পোৱালিও গৈছে আকৌ উৎব ঘূৰি ঘূৰি গুজৰাটত চাই ল দে ফটককে মানুহৰ কথা পইচা কম হৈ বুলি কৈ মানে গুচি যাব নালাগে
অ আমি আকৌ বহুতে আমাক কৈছে ভাল ভাল বুলি যে বহুতে কৈছে মানে সেইকাৰণে ভাবিছো কি হেৰি গোটেই আধা ন লগৰখিনি তাতে যোৱা প্লেট বনাইছো আমি
বেছিকে দিয়ো বহুত বেয়াকে মাৰে মানে ল'ৰাবিলাকতো আৰু বহুত বেয়াকে মাৰে,
সেইটোয়ে কথা
তুমি ভাবা হা তুমি ভাবা কি ঘৰত যদি তোমাক যদি এবাৰ, তাহত কথা পাতিলৈ যেতিয়া ভাবা নাই কেনেকুৱ তো ঘৰৰ পৰা তোমাৰ আকৌ একো নিবলৈও নিদিব খাবলৈ তাত
আকৌ শুনিছো ফোন কৰিবলৈ দিব লেপ
এ নিদিয়ে নিদিয়ে এনে অকল এবাৰ সপ্তাহত
উম।
বি খিনিক তোমাৰ অকল ডেইলি ডেইলি দিয়ে ডেইলি ডেইলি স তোমাৰ মানে সহ সহ ফোনো নিব নোৱাৰম আৰু আউটিং-আউটিং গলেও তোমাৰ মানে ৱাইড ৱাৰ্ডেনৰ লগতহে যাব পাৰিব। আৰু বন্ধও তেনেকে নিদিয়ে।
আমি বেলেগে ভাবি পেলাই প্লেন বনাই দিছিলো তাত
আকৌ চহা এখন শংকৰদেৱ নহয় জানো? শংকৰদেৱত তোমাৰ আ অ', এইটো এ পি এছ চি কচিং অক, কোনে দিছে জানা? আজমল ফাউডেশ্যনে দিছে।
আছো এহে
আজমাল ফাওণ্ডেশন
আজ মল
অ',
অ',
মাজতে এইটো কি কম্বিনেচন প্লেন বনাই আহিছে, আজমল এইফালে, শংকৰদেৱ এইফালে
মহো হেৰি হৈ গ'ল যে অকমান
অ',
তাকে হেততেৰিকা আমি আকৌ ভাব দি আছিলো চবে যাম বুলি এতিয়া অকমান চেইনজ হ'ব
এই সুধি মেলি লোৱা তেতিয়া মানে মোক কথাটো ইমান দীপেন
নাই নাই সেইটো মানে, ইমান টো তোমাৰ এইখিনি ভুল নহয় ইনফৰ্মেচন আৰু ন', ত সুধি চুধি ল'ব লাগে কি বি আৰু
মোৰ লগৰজনী গৈছে ন তাই এনেও ঘূৰি আহিবা, মই জানোৱে তাই ঘূৰি আহিব। তাই ঘূৰি অহা পিছত তোমাক কম ৰবা ঠিকে আছে দিয়া হ'ব।
অ', -অ', ঠিক আছে।
দিয়া